হেল্ল' অঁ কোৱা
অঁ কি কৰি আছা
কি কি কৰিবা বহুত উম ধৰি এনে এ এনে আছো গৰমত কিনো কৰিবা তুমি
এ গৰমে ময়ো এনে বাহিৰত অলপ বহি আছোঁ বতাহ খাই কিনে অলপ
পিছে বহুদিনৰ মূৰত ফোন কৰিলাহে কেনে চলি আছা জীৱন
এ চলি আছে দিয়া আৰু কি কবা এনে চলিব লাগে চলি আছে আৰু মানে কি ক'ম আৰু জীৱনটো এ কি ক'ম আৰু তোমাৰ কোৱাচোন।
মোৰো একে দিয়া মানে কি কবা আৰু বাহিৰৰ পৰা সকলো ঠিকেই দেখা যায় আৰু কবলৈ গলে কিন্তু মনে মনে অলপমান জটিল সময় পাৰ কৰি আছো আৰু
অ জটিল সময় কি কোৱা এ কোৱাচোন তোমাৰ কি জটিল সময় মানে এনেকুৱা কি হল তোমাৰ যে তুমি জটিল সময় কটাব লগা হল আগতে যে ভালে আছিল চোন আগতে আমি লগ পাই থাকোঁতে মানে যেতিয়া আমাৰ কলেজ চলেজ আছিলে তেতিয়ানো ভালে আছিলা। এতিয়া কেনেকুৱা ধৰণৰ সমস্যা হ'ল কোৱাচোন অলপ ক'ব পৰাছিল মোক
বিশেষ একো নহয় দিয়া মানে বৰ্তমান সময়ত বহুত ব্যস্ত থাকোতো কামক লৈ ত মানে মনটো তোমাৰ সেই বস্তু ব্যস্ততা মানতে মানে সাঁচি থাকে যেন লাগে আৰু আহৰি নাপায় ধৰা কাম নকৰিলেও চিন্তা চিন্তা কাম কৰিলেও চিন্তা এই সেনেকুৱা এটা অনুভৱৰ মাজতে মই মানে ফাঁচি থকা কাৰণে অনুভৱ কৰি আছো নিজকে কি কবা আৰু
এ হয় দিয়া মইয়ো সেইটো অনুভৱ বুজি পাওঁ আৰু কাৰণ মই সেইটো মাজতে মানে ফচি আছো আৰু মানে মানে এই সদায় দিনত ওলাই যোৱা গধূলি অহা কাম কৰা প্ৰত্যেক সপ্তাহত ছয় দিন ছয় দিন বা পাঁচ দিনকে মানে মাথাৰ যি তোমানে যিটো অ মানসিক চাপ সেই মানসিক চাপটো মানে বহুতেই বেয়াকে পৰিছে আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যে সকলোবোৰ বাদ দি তোমাৰ এনে থাকিম আৰু এনেই থাকিম কিন্তু আৰু তেতিয়া ভাবোঁ যে পইচা নহ'লে জানো চলিব জীৱনটো ত জানে আজিকালি পইচা অবিহনে তোমাৰ কেনেকুৱা হৈ গৈছে পৃথিৱীখন যাৰ পইচা আছে সিয়ে তোমাৰ ৰজা আৰু কবলৈ গলে বাকী যাৰ যাৰ নাই সি তেনেকুৱা আৰু সাধাৰণ মানুহো কোনো জানে সাধাৰণ মানুহ আজিকালি চৰকাৰে মানে গুৰুত্ব নাই সাধাৰণ মানুহৰ কোনো গুৰুত্ব নাই আৰু মানে যিবিলাকে নাই সেইবিলাক নাই ত' সেই কেতিয়াবা ভাবোঁ সেইটোৰ কথা সেইটোৰ কথা ভাবিয়ে আৰু কাম কৰিবলৈ যাওঁ আৰু কেতিয়াবা এনেকুৱা লাগে যে নাযাওঁ নেকি মানে পৃথিৱীখন ঘূৰিয়ে ফুুৰোঁ চাৰিওফালে এলাহখন বাদ দি কিনে কিমান কিমানো আৰু এটা একেটা অফিচতে বা একোখন জোগাতে আৰু থাকিম আৰু বা সেইকাৰণে কেতিয়াবা কেতিয়াবা বহুতে মানে মোৰো জটিল লাগে দিয়ে অলপ চলপ
হ ঠিক সেইটোৱে আৰু মানে মোৰ কি হৈছিল মই যেতিয়া প্ৰথম সময়ত আৰু প্ৰথম কেইদিন মান তোমাৰ কামলৈ গৈছিল আৰু তেতিয়া ভালে লাগিছিল তোমাৰ তেতিয়া ৰাতিপুৱাই যাই গধূলি সন্ধিয়া যেতিয়া উভতি আৰু তেতিয়া মনটোত অলপমান শান্তিও পাইছিলো কিন্তু টো এতিয়া মানে ইমান কাম আহি পৰিছে মানে আহৰি নোপোৱা হৈছো আৰু জীৱনটোত কৰ'বাত যদি যাব ইচ্ছাও কৰো যাবলৈও সময় নাপাওঁ বন্ধও নাপাওঁ কবলৈ গলে মানে অশান্তি অশান্তি হৈছে আৰু মানে এ এনেকুৱা হয় যে তোমাৰ মনটো সেই ব্যস্ততাৰ মাজতে ঘুৰি ফুৰিব লগা হয় এনি টাইম চিন্তা কৰি থাকিব লাগে কি কৰিম কি নকৰিম আজিৰ দিনটো পাৰ কৰিলো কালিৰ দিনটো কেনেকে পাৰ কৰিম সেইবোৰে বহুত চিন্তা কবলৈ গলে।
হয় দিয়া আৰু এইবিলাক যে চিন্তা কথা কলা এই চিন্তাৰ দ্বাৰা আৰু আমাৰ মানে সমস্যা হৈ থাকে ন যিটো আমাৰ মানসিক চাপ পৰে সেই মানুহ টোপনি সেই টোপনিটো ভাল নহয় ন এতিয়া চাবাচোন তুমি ৰাতি তোমাৰ ধৰি লোৱা টোপনিয় নাই এই মোবাইলটো চাই থকা যায় ন এই যিটো কামৰ যিটো প্ৰেচাৰ পৰে আমাৰ তাতে সেই প্ৰেচাৰটোৰ লগতে যিটো টোপনিৰ ক্ষতি সেই টোপনিৰ ক্ষতিটো কম নহয় কিন্তু এতিয়া মানে তোমাৰ ৰাতিলৈ দেৰিলৈকে থকা যায় পুৱা আৰু উঠি কি আৰু কামলৈ যোৱা মানে টোপনো আমাৰ বহুত ক্ষতি হৈ গৈছে দিনক দিনে মানে
হয় দিয়া মোৰো একে মোৰো টোপনি নাহে ৰাতি জল্দি মানে সোনকালে বিচনাত উঠো দেচোন কিন্তু চট ফৰাই থাকিব লগা হয় মানে মূৰত হাজাৰটা কথা ঘূৰি থাকে টোপনি নাহে মানে অশান্তি অশান্তি আৰু বিচনাত পঢ়ি থাকো ইফালে ইফালে ঘূৰি থাকো কিন্তু ৰাতি তোমাৰ দুই তিনিটা বাজি পাৰ হৈ যায় তেতিয়াও টোপনি নাহে কেতিয়াবা আৰু কেতিয়াবা হয়তো তোমাৰ যিবিলাক আগৰ কথা সেইবোৰৰ চিন্তা হব নহয় বা কেতিয়াবা তোমাৰ এনেকুৱা হয় যে যিবিলাক ভৱিষ্যতৰ কথা সেইবোৰ সেইবোৰ লৈ চিন্তা হব এই দুয়োটাই আৰু কেতিয়াবা ভাবো আগতে কিবা বেলেগ হয়তো সিদ্ধান্ত ললো হয় যদি জীৱনটো আন ধৰণৰ হলে বা আকৌ যদি ভৱিষ্যত প্ৰজন্মত কিবা এনেকুৱা সুযোগ পাওঁ যে টোৱে লৈ কিনে বা যিটো সিদ্ধান্ত লৈ কিনে হয়তো মোৰ জীৱনটো মই ভাল কৰিব পাৰিম ত সেনেকুৱা বোৰ কথা মোৰ মানে মনত এনি টাইম আহিয়ে থাকে দিয়া আজিকালি।
হয় দিয়া আৰু এইটো সাধাৰণ কথা দিয়া মানে ক'বলৈ গলে এইটো বহুত সাধাৰণ কথা মানে তুমি যিহেতু এজন সাধাৰণ যিহেতু এজন নাগৰিক ত সাধাৰণ নাগৰিক হিচাপে তোমাৰ এইটো মনত আহিবই তোমাৰ আগতে যিদিন তুমি ভাবা তুমি আগতে যি মই এইটো কাম নকৰিলোঁ হয় যদি মই এইটো কাম কৰি থলোঁ হয় যদি মই এনেকৈ ভালদৰে পঢ়িলোঁ হয় এনেকৈ ভালদৰে মই এইটো কামত মনোযোগ দিলোঁ হয় যদি মই এই কামটো কৰিলোঁ হয় তেতিয়া মোৰ আজি ভাল হ'লে হয় তো সেনেকুৱা আগৰ কথা মানে এইবিলাকো মানে ভাবি কিনে বহুত চিন্তা কৰা যায় আৰু তোমাৰ যিবিলাক পিছৰ কথা আছে যেনে মই ধৰি লোৱা ভৱিষ্যতত মোৰ কি হ'ব ভৱিষ্যতত মই কেনেকৈ থাকিম ভৱিষ্যতত মই ভালদৰে থাকিব পাৰিম নে নাই ভৱিষ্যত মই ধৰি লোৱা এটা ভাল ধৰি লোৱা ঘৰ এটা ঘৰ এটা বান্ধিব পাৰিম নে নাই মই টকা পইচা থাকিম নে নাই মই ধৰি লোৱা এখন মই নিজৰ পচন্দ মতে কাম বিলাক কৰিব পাৰিম নে নাই বা তোমাৰ যেতিয়া মানে মানে এ বহুত দিয়া ভৱিষ্যৰ কথ বিলাক চিন্তা কৰি মানে যিটো আমাৰ চাপ আছে ন প্ৰভাৱ আছে ম মগজুৰ ওপৰত সেই প্ৰভাৱো আমি মানে বহুতেই দিছো ত সেই সেইকাৰণে এতিয়া আমাৰ বহুত সমস্যা আছে মানে আমি বেছি চিন্তা কৰিলে জানাই আমাৰ এতিয়া জানাই আৰ চুলিবিলাক কিমান সোনকালে পকিব ধৰিছে ধৰি লও তোমাৰ মানুহবিলাক কিমান সোনকালে মানে বৃদ্ধি হ'ব ধৰিছে ত' মোৰ মতে এইবিলাকে তাৰে কাৰণ হয় তাৰ মানে চিন্তাই এটা মেইন কাৰণ আৰু মানে মানুহক বেমাৰ কৰি তোলা আৰু
আৰু মোৰতো আজিকালি যিবিলাক সামাজিক মাধ্যম আছে আৰু যিবিলাক মোবাইলত চাব পাৰি সেইবিলাক চালো মোৰ আৰু বেছিহে চিন্তা হবলৈ ধৰে আৰু কবলৈ গলে
হয় নেকি তুমি সামাজিক মাধ্যমৰ কথা হ'লা ন কেনেকৈ মানে হ'ব পাৰে এই সমস্যা বাঢ়ি কেনেকৈ যায় আছে তুমি কিবা সমস্যা পাইছা নেকি সামাজিক মাধ্যমৰ দ্বাৰা
মানে চোৱা মই যেতিয়া সামাজিক মাধ্যমত কলো তেতিয়া মানে কি হয় মই আন আন মানুহক দেখিবলৈ পাওঁতো ত আন আন মানুহক দেখিবলৈ ললে কি হয় যে তেওঁলোকৰ লগত তুলনা কৰিবলৈ নিজকে আৰম্ভ কৰি দিও ত তেওঁলোকে ইমান কম বয়সত। কেনেকে ইমান সফল হৈছে কেনেকে ইমান পইচা পাই আছে বা কেনেধৰণে এনেকুৱা সুন্দৰ জীৱন যাপন কৰি আছে কোনোবাই ধৰা ভাল ভাল নতুন নতুন চাকৰি পাইছে কোনোবাই বিদেশ গৈছে কোনোবাই নতুন ঘৰ কিনিছে তাৰ পিছত নিজৰ জীৱন তোক লৈ ভাবিবলৈ বাধ্য হৈ যাও যে মইনো কি কৰি আছো মইতো ইয়াৰে এটাও কৰিব পৰা নাই ত' এই ক্ষেত্ৰত কিছুমান চিন্তা আহি পৰে আৰু কবলৈ গলে।
হয় দিয়া তুমি একদম একেবাৰে ঠিক কথা কৈছা মানে মইয়ো আগতে যেতিয়া মই সামাজিক মাধ্যমটোৰ মানে বেছিকৈ ব্যৱহাৰ কৰিছিলো আৰু তেতিয়া ময়ো এইটো মানে ভুল কৰিছিলো আৰু এইটো ডাঙৰ ভুল আৰু কবলৈ গলে মানে বেলেগক দেখি বেলেগৰ বস্তু বস্তুবিলাক চাই যেতিয়া নিজকে নিজৰ লগত তুলনা কৰোঁ যে তেওঁলোকে পাৰিছে মই এতিয়ালৈকে একো পৰা নাই মই চাগে বিফলতা পাইছোঁ তেওঁলোকে সফল হৈ গ'ল কেতিয়াবাই মই বহুত পিছ পৰিছোঁ তেনেকুৱা বহুত চিন্তা আৰু মনত আহি পৰে আৰু এই লৰা তুমি ক'লাই নতুন গাড়ী কিনা বা নতুন চাকৰি পোৱা তো সেইবিলাক যেতিয়া তোমাৰ মনত আহিব ন তুমি তেতিয়া ভাবি ভাবিবা যে মই কিয় মই কিয় নোৱাৰিলোঁ তেওঁলোকহে পাৰিলে যে তো সেনেকুৱা বহুত কথাই আমাৰ যিটো মন আছে সেই মনক মানে বহুত অশান্তি দিয়ে আৰু
হয় দিয়া কিন্তু তুমি যদি ভাবাও যে তুমি এই দুটা মানে তুমি জানাও যে এই দুটা লা সম্পূৰ্ণ বেলেগ বেলেগ জীৱন তথাপিও মানে তুমি তুলনা কৰা বন্ধ কৰিব নোৱাৰা আৰু কবলৈ গলে বাৰু বৰ্তমান সময়ত মোৰ যিবিলাক সমস্যা চলি আছে সেইবিলাকৰ ম মই এটা নিজে এটা পথ বাচি উলিয়াইছো আৰু কেনেকে ঠিক কৰিব পাৰো ধৰা মই কি কৰো যে ৰাতিপুৱা সোনকালে উঠো উঠি পেলাই অলপমান সেই ৰাতিপুৱা উঠি ব্ৰাছ চাছ কৰিলো কৰি পেলাই অলপমান ওলাই যাও খোজ কাঢ়িব বা দৌৰিব তেতিয়া মানে দিন মোৰ যিটো মগজুৰ যিটো চাপ পৰি থাকে সেই চাপটো অলপ হলেও মানে কমি যায় বা গধূলি সময়তো কি কৰো যেতিয়া কামৰ পৰা উভতি আহো তেতিয়াাহ'লে মই চচিয়েল মিডিয়াই হওক বা এনেকুৱা সামাজিক মধ্যম মই নাচাওেই পাৰালৈকে চাহ পানী খাওঁ চাপ পানী খুৱাই ধৰা বন্ধু বোৰৰ লগত অলপমান গধূলি ওলাই যা কথা বতৰা পাতো তেতিয়া মানে মনটো অলপ মনত অলপ শান্তি পাওঁ আৰু বা মনটোৱে অলপমান ধৰা সঁহাৰি পায় বা যিবিলাক বাস্তৱত চলি থকা ব ব্যস্ততা সেই ব্যস্ততাৰ পৰা অলপমান দেখা পাবা তুমি কবলৈ গলে মানে সেনেধৰণৰ কিছুমান নিয়মীয়া জীৱনত মই কিছুমান কাম কৰিব চেষ্টা কৰি আছো যাৰ জৰিয়তে ধৰা সেই যিবিলাক মানসিক চাপ সেই মানসিক চাপৰ পৰা মোৰ চিন্তা ধাৰাবোৰ অলপমান মানে বেলেগ দিশত লৈ যাব পাৰোঁ যাতে যাতে সেইবোৰ চিন্তা আকৌ মনলৈ নাহক সেই সেনেকুৱা ধৰণৰ চেষ্টা এটা মই কৰি আছোঁ বাকী তোমাৰ এইবোৰৰ মানসিক চিন্তাৰ কথা ক'বলৈ গ'লেতো বহুত কথা আছে দিয়াচোন বিভিন্ন ধৰণৰ মানসিক চিন্তা বেলেগ বেলেগ বেলেগ বেলেগ কাৰণো আছে তাৰ বেলেগ বেলেগ সমাধানো আছে তাৰ মই ভাবো যে তুমি যদি মানসিক চাপত ভুগি আছা তেনেহলে সবতছেে ভাল উপায় হল যে তুমি নিজে তাৰ সমাধানটো বিচাৰি উওলোৱা কবলৈ গলে তেতিয়াহে তুমি নিজৰ মনটো বুজিব পাৰিবা আৰু তেতিয়াহে নিজৰ জ জীৱনটো আৰু মানে সফল কৰিব পাৰিবা লগতে নিজকে সেই সমস্যাবোৰ যিবোৰে সমস্যা আহে তাক তুমি যদি শেষ কৰিব বিচাৰা তেতিয়া নিজকে এটা সঁহাৰি জনোৱা যেন হব আৰু কবলৈ গলে বাকী বিশেষ একো নকওঁ দিয়া এতিয়া মানে ভাগৰে লাগি আছে মোৰ আজি কামৰ পৰা আহি পিছত কেতিয়াবা কথা পাতিম দিয়া এই বিষয়ে।
অঁ দিয়া হ'ব দিয়া।